হেল্লৌ' হেল্লৌ'
কি কৰিছা? অঁ'
এ আছো।
খবৰ খাত ভাল? অঁ' ভালেই- দিয়া, তোমাৰ? অঁ অঁ' অঁ' কি কৰি আছা?
এতিয়া কত পিছে? এ-
মই এনেই আছা।
অঁ'
তাৰপিছত, -
খালা কিবা কিবি?
কিবা কিবি খালো, চাহ খালো ৰুটি খালো সেয়ায় আও।
অঁ' বাকী আজি দোকানৰ ফালে যোৱা নাই নেকি?
হ দোকানলে গৈছিলো, অকনমান সময় থাকিলো গা বেয়া- কাৰণে আকৌ গুচি আহিলোঁ।
অ' এ তোমাৰ দোকানত কি কি ৰাখিছা নো?
দোকানত কাপোৰ ৰাখিছো, লেডিজ- আইটেম গোটেইখিনিয়ে ৰাখিছো।
লেডিজ গোটেইখিনি।
উম'
অঁ' কচমেতি-
উম' কচ্মেটিকো ৰাখিছো, গোটেইখিনি পাব। মানে কম কমকে ৰাখিছো আৰু।
অঁ' মানে কম কমকে ৰাখিছে আৰু ন।
উম' গোটেইখিনি বস্তুৱে পাব কিন্তু, অলপ কম কমকে ৰাখিছো।
অঁ অঁ ঠিকে আছে দিয়া ন, কিবা- তেনেকে সুবিধাটো কৰি পেলাই লৈছা যে। তোমালোকৰ দোকানখন ডাঙৰো ডাঙৰো ন অলপ।
অঁ' যথেষ্ট খিনিয়ে ডাঙৰ বাৰু পিছলৈ অকণ বহোৱা কথ- সে ভাবিছোঁ বাৰু।
অঁ' তেতিয়া সিফালে কি কিবা বেলেগ কিবা আৰু আইটেম ৰাখিম বুলি ভাবিছা নে কি?
অঁ' মানে গোটেইখিনি বস্তু স্কুল দুখন ওচৰতে আছে যে।
অঁ অঁ সেইটো কাৰণে অলপ স্কুলৰ বচ- চো চস্তু তেনেকে আৰু।
অঁ, তাকে ষ্টুডেণ্টে পিন্ধিব কাৰণে বেগ, জোতা- ইউনিফৰ্ম এনে কে কিবা- অঁ অঁ, বগা বগা এইবিলাক চুইদাৰ টপ বিলাকো লাগে।
অঁ' কাপ- কাপোৰৰ দোকান হ'লে হেৰি, তুমি এ স্কুলৰ ইউনিফৰ্মটো যদি তুমি তেনেকে কথা পাতি পেলাই আনিব পাৰা, তোমাৰ লাভ আছে কিন্তু ন'।
কৰিম বুলি ভাবি থৈছো পিছলৈ, কি হয় আৰু!
অঁ, অঁ।
সেইটোৱে, স্কুলৰ মানে গোটেইখিনি বস্তু পাব, আহিবা আকৌ। আহিবা।
অঁ।
মাতিয়ে আছো মই, আহিব লাগে আক।
নহয় তাকে মানে এই সময়তো মিলাব পৰা নাই, এইকেইদিন কাম এটাত ব্যস্ত হৈ আছো যে। সেইটো কাৰণে মানে যাবলৈ সময়ে মিলাব পৰা নাই, যাম বুলিতো ভাবিয়ে আছো বাৰু।
উম, আহিবা সময় মিলাই পেলাই।
অঁ।
তাৰপিছত এতিয়া, ভাত পানী বনাম। ভাত বনালা?
ভাত বনামহে বনোৱা নাই।
অঁ, অঁহ।
এ, অকণ লাহেকে বনাম আৰু।
অঁহ। কি বনাবা? সে সমানে সুধিছো। কি বনাবা আজি?
মই মাছেই বনাম। তুমি?
মোৰো মাছ আনি থৈছে বাৰু। মাছ, বিলাহী, জি জিকাটো ৰুকি পেলাই বনাব লাগে, ইমান ধুনীয়া লাগে বিলাহীৰ লগত।
অঁ, বিলাহী লগত ভাল লাগে।
জিকাটো ৰুকি ল'বাচোন ৰুকনিখনত, উম ৰুকি ল'ব লাগে। তাত যদি বিলাহীটো পাঁচফুৰণ দি পিয়াঁজো দিব পাৰা নিদিলেও হয়, টেঙাটো দিয়াৰ কাৰণে পিঁয়াজটো নিদিলেও হয়। কিন্তু বিলাহীটো যদি টেঙা নহয়, তাত যে অকনমান থে থেকেৰা পেলাই দিলে বহুত ধুনীয়া লাগে।
থেকেৰা? অ' থেকেৰা আছে এই গৰু বিহুত যে গৰু চতত দিবলে যে আনি পেলাই থৈ দিয়ে, সেই শুকোৱা হৈ আছে। শুকুৱাই পেলাই থৈ দিয়া হৈ আছে।
অকমান দি দিবাচোন ইমান ধুনীয়া টেষ্টি হয়।
তেতিয়া খাবলৈ ভাল লাগে ন? মই আকৌ আজি হেৰি বনাম বুলি ভাবিছো, গাজ টেঙা দি বনাম বুলি ভাবিছো মাছ।
অঁ, মই বনাই পোৱা নাই দেই সেইটো।
অঁ, গাজ টেঙা দি বনাই খাইওঁ ধুনীয়া লাগে, গাজ টেঙা হেৰি তাতে নৰসিংহ অকনমান পাত দুটামান দি দিব লাগে। মাছটো মানে ধৰা এনেই আমি যেনেকে নৰ্মেল বনাওঁ তেনেকে।
উম।
মাছটো ভাজি লৈ পেলাই তেলতে পাঁচফোৰণ আৰু নৰসিংহ পাত দি পেলাই গাজ টেঙাটো অকনমান ভাজিব লাগে আ, হালধি নিমখ দি তেনেকে মানে গাাজ টেঙাটো অকণমান ভাজি দিব লাগে আৰু তেলখিনিতে। তাৰপিছত আৰু, পানী অকণ দি সেই মাছ দি পেলাই তেনেকে মানে, গাজ টেঙাটো খোৱাও বহুত ভাল টো।
উ, উ, উম, নহয় গাজ টেঙাটো খোৱা বুলি মানে মাছৰ লগত বনাই খাই পোৱা নাই আৰু।
অ', সেইটো খাই ভাল লাগে খাবাচোন।
এই শিকাই দিবাচোন কেনেকে বনায়।
অ', একে তেলত পুৰা পুৰা মানে ভাজি দিবগৈ নালাগে, নহলে পুৰা তেলত ভাজি দিলে গাছ টেঙা নিজৰ এটা মানে গুন্ধ থাকে। তেলতে গুন্ধটো নাইকিয়া হৈ যাব নহয়। অলপ থাকোতেই তেনেকে বনাব লাগে, নৰসিংহটো দিয়াৰ লগে লগে সেই গাছ টেঙা গোন্ধটো নাইকিয়া হৈ যায়।
উম।
গাছ টেঙাটো এনে অকমান গোন্ধাই যে, সেইটো কাৰণে নৰসিংহটো দিব লাগে। অকণমান মছলা অকণ বোলে আদা নহৰু অকণ পিচি দিওঁ বুলি ক'লেও তেনেকে দিব পৰা যায়। খাবলৈ ভালে লাগে।
গাছ-গাছ টেঙাটো টেঙা নহয় জানো।
অ', টেঙা।
টেঙা, টেঙাত আদা নহৰু দিয়ে জানো।
দিয়ে কিছু আজিকালিতো চবেই খাই তেনেকে, বিলাহীত দেখোন মাংস নিদিয়ে জানো মছলা দি।
অ', দিয়ে বাৰু।
অ', সেই তেনেকুৱা আৰু খায়ে মানুহে আজিকালি নহয়।
অ', অ'।
হেৰি আহ, পাৰা যায়, পাৰা যায় অ'। তাৰপিছত আকৌ তোমাৰ গাাজটেঙাটো এনেও বইল বইল হেৰিত যে এ মাংসত যে, বইল মাংস দি হ'লেও খাবলৈ ধুনীয়া লাগে।
অ', তেনেকে খাই পোৱা নাই দেই।
মাংসটো বইল কৰি লৈ পেলাই গাজ টেঙা অলপ
অ', এনে গাছ টেঙাটো হেৰি কৰিহে খাইছো। অ', এনেহে খাইছো আচাৰ। কৰি পেলাই।
অ'।
তাৰ পিছত আকৌ হেৰি এনে কেঁচা তাকে এনেকে জলকীয়া নিমখ চিমখ দি সানি খাই পাইছো, এনেকে। বনাই খাই পোৱা নাই বাৰু।
অ', গাজ টেঙাটো মানে হেৰি মাংসত কি কৰিব লাগে, মাংসটো বইল কৰি পেলাই তাৰপিছত হেৰি তাতে গাছ টেঙা অলপ বইল হোৱা পিছত আৰু গা-গাছ টেঙা অলপ দিব লাগে আদা, নহৰু, জলকীয়া মানে হেৰি কৰি পেলাই আৰু কেঁচাই মানে
উম, উম।
এনেকৈ দি দিব লাগে। তাৰপিছত সেই পাৰা যদি বঙালী ধনীয়া পাত দুটামান দিব লাগে, নহ'লেও নাই ইমান। কথা নাই, তেনেকে কৰি পেলাই খাবাচোন বৰ ধুনীয়া সোৱাদ। উম, খাই তেনেকে বহুত মানুহে খায়।
অ', খাব লাগিব এ।
মই মাংসটো চব বস্তুৰ লগতে বনাই নিজে সোৱাদটো লও মানে, এনেই মানে বেলেগত শুনি লওঁ কথাটো। তাৰ পিছত নিজৰ আইডিয়া মতে অকমান বনাও আৰু।
অ'।
তেনেকে ভেদাইলতা বনাই নহয় হেৰিৰ লগত, মাংস লগত।
অ', অ'।
তিলম।
অ'।
তাৰপিছত তিলৰ লগতো তেনেকে বনাই নহয়। এই টো লোকেল মুৰ্গীটো খাই সেইটো বহুত ধুনীয়া লাগে।
অ' অ'।
তেনেকে বনাই বনাই খাই থাকিব পাৰা নিজৰ ষ্টাইলত। অ' তিলৰ লগতো বনাব পাৰি।
অ' বহুত ধুনীয়াকে বনাই কিছুমানে। মই সে মানে বনাই পোৱা নাই এদিন বনাবাচোন, কেনেকে বনাই শিকাবা এদিন খাবলৈও মাতিবা।
অ' অ' বাৰু! আহিলে কবা কোনদিনা আহা কব কবা আৰু, কোনদিনা আহা কলেই হ'ল। মই মা তিম নহয়, বাকী হেৰি ছোৱালী কিজনী?
বনাই খাবা, ছোৱালী স্কুললে পৰীক্ষা। তাই আজি
অ'।
উম, হেৰি আছে ইংলিছ গ্ৰামাৰ আছে কি কয় আৰু।
অঁ। অ' অ' অ', সিহঁতো পৰীক্ষা চলি আছে ন এতিয়া?
অ' চলি আছে।
ডাঙৰজনী?
ডাঙৰজনী ছেভেন পালে এইবা।
অ' ছেভেন পালে হোৱা নাই ন পৰীক্ষা।
অ' নাই হোৱা সোতৰ তাৰিখৰ পৰা হ'ব। সোতৰ তাৰিখৰ পৰা উম।
অ' ঠিকে আছে তেতিয়াহ'লে, অ' হেৰি আও ন জুলাই জুলাই মাহটো গৰম বন্ধই হ'ব। এদিন পিছুৱাই দিছে। অ' অ'! অ' অ' হেৰি জুলাইত গৰম বন্ধ নহ'ব জানো সিহঁতৰ।
উম উম হ'ব।
অ' ক যাবানে কবালে ফুৰিবলে কৰিবলে?
যাম বুলি ভাবিছো, কি হয় আও অসুবিধা নহলে যাম আও।
তুমিটো আজৰি হলাই চাগে, এতিয়া আজি অ' নহয় আজৰি মানে তুমি প্ৰথমতে আজৰি প্ৰথমতে আকৌ হবাগৈ ন জুলাইত।
অ' সেইকাৰণে।
তেতিয়াহ'লে হেৰি হ'ব। অ' অ'! তোমাৰ পোন্ধৰ তাৰিখ মানৰ পিছৰ পৰাহে কৰ'বাত যাবলে।
উম, তেতিয়াহে চিন্তা এটা কৰিব লাগিব ফুৰিবলৈ যাম বুলি।
অ' এই নহয় একেবাৰে শেষৰ ফালেও বৰষুণ বৰষুণ বেছি হৈ যায় নহয় জুলাইৰ শেষৰ ফালে।
উম।
অঁ আকৌ এইফালে প্ৰথমতেও আকৌ প্ৰথমতে সিহঁতৰ স্কুলবিলাক আজিকালি আকৌ তাকে স্কুলবিলাক আকৌ আজিকালি জুলাই ফাৰ্ষ্ট প্ৰথম সপ্তাহলৈকে চোন খুলিয়ে ৰাখে, তাৰ পিছতহে
উম।
উম
সেইটো হয় গোটেই খিনি মিলাই কৰি যাম বুলিও ভাবিছো একো অসুবিধা নহ'ল
অ
সেইটোৱে
এই বছটোত আও ন এই বন্ধ দুটা মাহেই পায় সেই দুটা মাহতে কেনিবা উলিয়াই লৈ গ'লে ল'ৰা ছোৱালীৰ মনটোও ভাল লাগে
ভাল লাগে অ
উম যিমানে নহওক ঘৰতে সদায় স্কুল খোলা দিনতো সদায় স্কুল যাবই লাগে অকণ মুকলিকে সিহঁতক ফুৰাবও লাগে
সেইটোও হয় অ
খোলা মনত সিহঁতে ফুৰি আহিলে সিহঁতৰ মানে কি হয় মগজুটো অকমান সিহঁতক হেৰি দিব লাগে নহয়
উম বাহিৰা অকমান উম সেইটোয়ে অকণ পঢ়াটো আজিকালি ভাৱ প্ৰেছাৰ কিমান ন পঢ়া প্ৰেছাৰ বহুত বেছি হ'ল বাহিৰা পৰিৱেশটো অকণমান চালে সিহঁত মানে তাই মাৰ্চেল আৰ্ট কৰিলে নহয় মাৰ্চেল আৰ্ট এবাৰ ব্লেক বেল্ট ফালে
অহ ভাল কথা দেখোন অহ মিঠাই খোৱাব পাৰিলা হয়
আহিবা আঠাইশ তাৰিখে তাই বেল্ট দিব আৰু বেলডাল দিব তাতে ডাঙৰকে প্ৰগ্ৰাম পাতিব
অ অ ঠিক আছে দিয়া
কোনোবা কোনোবা আহিব আও
অ অ ঠিক আছে বাৰু দিয়া যাম দিয়া ঠিক আছে হ'ব বাৰু দিয়া ন এতিয়া অ অ হ'ব দিয়া অ অ